হয়, কওক কি কৰিছে শুনিছো, শুনিছো কি কৰিছে?
এই আপোনাৰ এই বৰষূণ দি আছে ন। এই আপোনাৰ এই বাৰাণ্ডাতে বহি আপোনাৰ এই চাই আছিলো, বোলো বাহিৰৰাখনকে। হয় আপুনি, আপুনি কি কৰিছে?
মই অলপ মানে হেৰি কৰি আছিলো, এই এ অকমান মানে ঘৰত মানে হালধি অলপ খুন্দি আছিলো গা ধুবৰ কাৰণে। এতিয়া হেৰি অ'। মানে হালধি, হালধি ৰস দি মানে গা ধুম বুলি ভাবিছিলো মানে অলপ বহুত দিন হ'ল এইবিলাক ঘামচ মচি-চামচি হৈছে যে অলপ গৰমত, সেইটো কাৰণে মানে। অকমান এ, হেৰি কৰিম বুলি ভাবছো আৰু। নিজৰ স্কিন, কেয়াৰ স্কিন কেয়াৰ অলপ। কি কৰিব আজিকালি যিমান
ঘামচি হৈছে, গৰমত মানে খ-খজুৱাই থাকে গোটেই অশান্তি লাগে। মানুহে হাঁহিলে কি হব স্কিন কৰাছে। ল'ৰা মানুহে স্কিন কেয়াৰ নকৰে বুলি হাঁহিলে কিডাল হ'ব আৰু।
হা, হা সেইটো হয় এ-এইটো ক্ষেত্ৰত আপুনি কিন্তু ভাল হেৰি এটা কলে দেই। মানে হাঁহে আৰু আপুনি তাৰ ওপৰত এতিয়া কলে যে হালধি বব্যৱহাৰ কৰে বুলি। এইটো কিন্তু বৰ ভাল কলে, কিছুমানে আজিকালি বহুত মানে এইটো কচমেটিক প্ৰডাক্ট বহুত ইউজ কৰে, এইবিলাকত কিন্তু আপুনি বহুত ভাল হেৰিটা কৰিছে দেই, নহয় জানো?
সেইবোৰ ছোৱালী তাৰ মানুহ বিলাক ইমান ইউজ নকৰো, আমি আগৰ পৰা আপোনাৰ অ',
হয়, নকৰে মানে কিছুমান ল'ৰাৰ কাৰণেও থাকে যে।
উম, উম ল'ৰা কাৰনে থাকে তথাপিও। এইটো বেছিভাগ লৰাই ইউজ নকৰেটো।
নকৰে, নকৰে, নকৰে। ময়ে নকৰো উম,
শুনি পোৱা নাই নেকি ভালকে?
শুনি আছোঁ, শুনি আছোঁ আপুনি কৈ যাওক ভালকে শুনি আছো
অ', মানে সৰুতে আমি আপোনাৰ হেৰি ইউজ কৰো আপোনাৰ এইটো কি বুলি কয় এইবিলাক হাত চাত চালতাল ফা ফাটিলে আমি এইবিলাক মিঠাতেল, নাৰিকল তেল এইবোৰে হাতে চ ইউজ কৰি দিওঁ। কি কথা একোঁ কথাই নাই। একচুৱেলি মই চাবলে ক'লো যে নোৱাৰা এ', আমাৰ ঘৰৰ সম সামগ্ৰীসমূহ মানে কী কেয়াৰ হিচাপে সিহঁতক ইউজ কৰিব পাৰিতো গম পাইছা নাই, আমাৰ আগতে আমাক মা আইতা হঁতি শি শিকাইছিলে। আগতে মোক মানে আইতাহঁতি শিকাইছিলে সেই সময়ত মানে এ' আগৰ দিনত কেনেকে হেৰি কৰিছিলে স্কিন কেয়াৰ কৰিছিলে মানুহে উম পাইছে, ধৰি লওক আপোনাৰ এতিয়া যে ক'লো হালধি কেঁচা হালধিৰ ৰস। এইটো আপোনাৰ তাৰপিছত আকৌ হেৰি লগাই বে ইচন চেচনে এনেকে কিবাকিবি লগাই আৰু মই নেজানো ইমান ভাল কে দৈ গাখীৰ সানে গালত। দৈটো টেঙা হয় ন দৈ সানে। তাৰপিছত আকৌ আকৌ আৰু এটা পেষ্ট বনাই মানিমুনি ৰস তাৰ পিছত গাখীৰ তাত দি ব তাৰিছত গৰম কৰিব। এই বস্তুটো পেষ্ট এটা বনাই মানে পেলে মুখত লগাই মানে তেনেকে মই দেখিছোঁ মোক শিকাইছিলে মোক লগাব দিয়ে মই নলগাওঁ মই ল'ৱা মানুহ যে ক'ত লগাম আৰু তাইছত উ হে হেৰি এইটো কি বুলি কয় আ- স্কিনৰ কাৰণে কি কৰে বুলি ভাবিছে হেন্তে গা যেতিয়া ধু হ'ব। তাৰ আগতে মানে পুৰা ৰ'দত বহি পেলাই একদম ৰ'দৰ পৰা ভিটামিন ডি ওলাই ন স্কিনৰ কাৰণে ভাল। ৰ-ৰ'দত বহি পেলাই নাৰিকল তেল ত নাৰিকল তেল নহ'লে আপোনাৰ মিঠাতেল মানে মিঠাতেল মানে টো আগৰ যোনটো খাটি মিঠাতেল আৰু সৰিয়হৰটো।
উম।
সেইটো মানে হেৰি, হেৰি কৰি পেলাই মানে গোটেই স্কিনত মানে গায়তে বডিত মানে মালিচ কৰে মানে। বুইছে। ত' এই চা- চাবলৈ গলে মানে সেইবিলাকেদি ব স্কিনবিলাক পুৰা কোমল হৈ যায় বহুত ভাল হয় এইটো। স্কিনৰ কাৰণে বহুত ভাল। আৰু আৰু ছা আৰু তাৰ লগতে আপোনাৰ হেৰি হৈ গৈছিলে ন আৰু ৰ'দৰ পৰা ভিটামিন ডিও পাইছিলে ধুনীয়াকে। বহুত খিনি আছিলে, কিন্তু আজিক কালি দিনত ইমান খিনি হেৰি পোৱা নাযায়। আজিকালি আজিকালি ৰ'দত যদি বহে আপুনি ভিটামিন সলনি আপুনি ভিডি ৰ'দৰ পৰা ওলোৱা আল্ট্ৰা ভাইৰেট যোনটো ৰে' সেইটোহে পাব।
ঠিকে কৈছে ঠিকে কৈছে। সেটোটো আপোনাৰ
স্কিনা স্কিন কেঞ্চাৰ অ, স্কিন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়িব। ত' আগ আজিকালি দিন আৰু আগৰ দিনৰ মাজত ডিফাৰেঞ্চ বহুত বেছি আছে, বহুত হ এশ গুণে ডিফাৰেঞ্চ আছে।
বহুত বহুত আৰু এটা কথা দেই। আপুনি যেনেকে ক'লে হালধি ইউজ কথা আৰু আ' যিবিলাক আ মাহ হালধি, মাহ বা আপোনাৰ দৈ ইউজ কৰা। এইবিলাক ক্ষেত্ৰত এটাই কথা চাব দেই এতিয়া যোনখিনিয়ে মানে আন ধুনিকত যোনবিলাক মানে অ' স্কিন কেয়াৰ কাৰণে যিবিলাক ওলাইছে মানে আ' পদাৰ্থ বোৰ ওলাইছে। সেইবিলাকে কিন্তু আপোনাৰ কি বুলি গাৰেণ্টি দিয়ে গম পাই নে?
উ উ।
এ, ব্লেক স্কিন পা হোৱাইট স্কিন হ'ব বা- পিম কল আঁতৰিব বা কিবা আঁতৰিব। কিন্তু এই নেচাৰেল যোনখিনি কথা ক'লে সেইখিনি কিন্তু এইবিলাক কেতিয়াও হোৱা নাছিলে। জাষ্ট এইটো কয়, এইটো সানিলে স্কিনটো ভাল হ'ব আৰু টনকিয়াল হ'ব। কিন্তু আজিকালি মাৰ্কেটিঙৰ কাৰণে দেখিছেনে বাৰু কি কৰে বাৰু একদম এটা ৰেচিজম নহয় জানো যদি চাই ন বস্তুতটো বগা মানে ক'লাৰ পৰা বগা হোৱা কৰিব সেইটো কেনেকে পচিবলহে হয় নাই বাৰু আজিকালি এ সেইটো দিয়াব বিচাৰে আৰু সেইটো কাৰণে বহুতৰ কি হয় স্কিন টো ভালক কৰিব চাই দিনক দিনে বেয়া হৈ গৈ থাকে। আৰু মই ৰিয়েল লাইফ একজাম্পুল দেখিছো গম পাই নাই এইটো
ময়ো দেখিছো মই দেখিছো পিম্পলচ ওলাই গোটেই গুটি গুটি হৈ পেলাই মুখ চুখ ৰঙা পৰি যায় কাৰোবাৰ খজুৱতি চজুৱতি হৈ যায় এলাৰ্জি হৈ যায় বহুতৰে বহুত প্ৰব্লেম হয়।
উ মানে আৰু এটা চাব যদি কি হয় আপুনি যদি এবাৰ যদি ভুলতে যদি এ বিলাক যদি ইউজ কৰি পায় স্কিন কেয়াৰৰ কাৰণে মানে যিবিলাক মানে আধুনিক ফেচ ৱাছবোৰ বা এইবিলাক নতুন নতুন সেইবিলাকৰ কথা কৈছো মানে পদাৰ্থ বোৰ এবাৰ যদি ইউজ কৰে নেক্স বাৰ যদি যদি ভুলতে ইউজ নকৰে কচোন নহয় আপোনাৰ স্কিন শেচ হৈ যাব ইউজ কৰিয়ে থাকিব লাগিব, কিন্তু
হয়, হয়।
আগৰ কিন্তু সেইখিনি ক্ষেত্ৰত তেনেকুৱা নাছিলে আকৌ
উম আগৰ আগৰো উম, উম আগৰটো আমি ইন্ডিয়াৰ আগতে নো নেচাৰেল বস্তু এইটো ঘৰতে পায় কিবা কিবি টাইপৰ আৰু আৰু আগৰ দিনৰ মানুহৰ স্কিন বিলাক ই বেয়ালৈ যোৱা নাই কাৰণ মানুহে আজিকালিৰ দিনত যিবিলাক বস্তু ব্যৱহাৰ কৰে যিবিলাক কচমেটিক ব্যৱহাৰ কৰে ঠিক তেনেকে গোটেই ৰাতিটো মোবাইল চাই থাকে ম হেৰি কৰি থাকে আৰু সিবিলাক খাদ্যভাস ভাল
হয়।
খাইছে ভাস্কৰ লগত মানে নিজকে মিলাব নোৱাৰে আগ আগৰ দিনৰ খাদ্যভাসৰখিনিও আমাৰ স্কিনৰ কাৰণে যথেষ্ট প্ৰভাৱদায়ক আছিলে।
ঠিকে কৈছা, ঠিকে কৈছা, উম আৰু এ এটা কথা দেই গম পাইনে মোৰ তেতিয়া চাগে মোৰ ওঠৰ বছৰ হৈছিলে, আৰু সেইটো সময়ত কি হয় আমাৰ মুখত গুটি উঠিবলৈ ষ্টাৰ্ট কৰে শাল মইনা অ', নহয় জানো শাল মইনা উঠে কি হয় তেতিয়া মোৰ তো মাথা শাল মইনা আহি গ'ল কাৰণ তেতিয়া মই কি কৰিছিলে আপোনাৰ এই কাজি নেমু লৈ পেলানি মুখত আপোনাৰ বিশ্বাস কৰক অ', দুদিন নে তিনদিন সানি দিলো এইদিনাখনিৰ পৰা মোৰ মুখত গুটি নাই গম পাই। মানে কি হব নহব ভাবিলো অ', বোলো নেমু মাৰি দিয়ো যি হয় দেখা যাব। আৰু নেমুটো আৰু স্কিনত মোৱাৰ পিছত ইমান চফা চাফা লাগে
ভিটামিন চি থাকে ন। ভিটামিন চি থাকে ন, তাত স্কিনৰ কাৰণে বহুত ভাল।
হয়, হয় তাৰপৰা মাৰিলো বিশ্বাস কৰক সেইদিনাখনানি বাৰু মোৰ আজিলৈকে গুটি এটাও নাই যদি ভুলতেও যদি উঠিছে মানে এইটো এই সেইটো হিচাপত নাছিলে মানে সেই তেতিয়া আপোনাৰ অৱস্থা নে গৈছিলে কপালখনন যে চাবোন মাৰি আৰু গুটি পৰা নধৰা এতিয়া কিন্তু টুটেলি হেৰি হৈ গ'ল। আপুনি ইউজ কৰে নাই কেতিয়াবা নেমুচেমু মোৰ মুখৰত সানিবৰ কাৰণে
মই আগতে ইউজ কৰিছিলো মই আপোনাৰ নেমু পুছিলো পিম্পলচ ওলালে মানে অইলি হয় ন স্কিনটো কিন্তু তাৰ মানে হেৰি হয় পিম্পলচ ওলাই কেতিয়াবা। আগতে আ মানুহে কি বুলি হাঁহে না মানে প্ৰেম গুটি ওলাইছে বুলি।
হয় সেইটোয়ে সেইটোৱেই। আমাৰ ইয়াতো তেনেকেই প্ৰচলিত কিছুমান শব্দ উম।
উম। সেইটো কাৰণে মানে মই আপোনাৰ এইটো যোৱাবলৈ চাওঁ আৰু ন খিছে ন' সাংউলি গৈ থাকো তেতিয়াললে ন লগ লাগি চিকো দে। গৈ থাকোঁ অ'। এফ আই ভাইৰাছ যে, উম, উম, হেইটো মেইনাত ত' হৈ যায়, তাৰপা খং উঠে তেচ জুলাইৰ পিছত আকৌ। বিষায়ও কেতিয়াবা কেতিয়াবা।
হয় ফুট
সেইটো কাৰণে মানে মই উ, সেইটো কাৰণে মই কি কৰিলোঁ মানে অইল স্কিন ড্ৰাই কৰিবৰ কাৰনে পোৰা হাৰ্ড জোনটো ফেছৱাছ হেইটো ইউচ কৰোঁ তাৰপিছত নেমু মাৰি দিও মুখত।
হয় হয় হয়। অই এতিয়া ভাল হ'লগে চাগে ন' সম্পূৰ্ণৰূ
এতিয়া-এতিয়া এতিয়া ভাল এতিয়া ভাল এতিয়া মই আপোনাৰ আজিপি এই বস্তু ইউজ নকৰো, যি প্ৰডাক্ট ইউজ নকৰো এতিয়া মই এ, কিছুমান বস্তুৱে ইউজ কৰোঁ। কচমেটিক ইউজ কৰিলে আৰু বেছিভাগে আপোনাৰ হাল্ধি চাল্দি দি হেৰি কৰি থাকোঁ।
হয় হয় হয়।
আৰু প্ৰডাক্ট আছে ব্ৰেইডৰ ব্ৰে-বিয়েৰ পৰা প্ৰডাক্ট এটা আছে সেইটো ইউজ কৰোঁ। আ, বেলেগ ইউজ নকৰোঁ, তেনেকুৱা আৰু বাকীখিনি আমাৰ ঘৰৰ সামগ্ৰী। সময় ইউজ কৰোঁ আৰু।
হয় হয় হয় মানে পুৰা নেচাৰেল বস্তুবোৰ আৰু। উম। মই মানে এইটো ক্ষেত্ৰত মানে কি হয় হা, মই মানে মই কেতিয়া ইউজ কৰোঁ মানে যেতিয়া বোলে স্কিন প্ৰব্লেম হয়ে হেইটো টাইমতে ইউজ কৰা যায়, কিন্তু আজিকালি প্ৰায় কম হৈ গৈছে বাৰু দেই স্কিন প্ৰব্লেম প্ৰায় কম হৈ গৈছে, মানে কি হয় মেইন কথা আপুনি পানীটো যদি ভাল লিগেলকে দি খাই থাকে ন যদি একদম শুদ্ৰ যোনটো এটা পানী কৰে ন' এইটো কিবা এটা নিৰ্মল পানী বুলি ক'ব লাগিব। সেই টাইপৰ যদি পানীটো খাই ন' আপোনাৰ কৈছোঁ ন' স্কিন ধুনীয়া ক্লিয়াৰ হৈ থাকে। আৰু আৰু পানীৰপা বহুত প্ৰভাৱ পৰে স্কিন। আৰু চাবচোন আপুনি ভাল জেগাত যদি ভাল পানী খায় ন' আপোনাৰ স্কিন টনকিয়াল হৈ থাকে।
সেইটো মানে মেইনলি আপোনাৰ এফেক্টো নাই তাৰপিছত
উম, আপোনাৰ মাতটো ফাটি আহিছে অলপ। হয়।
কি হ'ব লে পানী লৈ খাই না? তেতিয়া এই লেতেৰা পানীখিনি আপোনাৰ আ, স্কিনৰ জৰিয়তে ফিল্টাৰ হৈ পেলাই মানে বাহিৰলৈ লেতেৰাবোৰ ওলাই আহিছে ন'? তাত থকালৈ লেতেৰা হ'ব। ত' সেইটো কাৰণে মানে যদি চ যদি ভাত পানী খাই তেতিয়া এ, সিমানখিনি সেই লেতেৰাখিনি ওলাই আহিব নাপায় নহয়, সেই লেতেৰাখিনি চাৰতে লাগি বোলা আপোনাৰ হেৰি স্কিনটো বেয়া কৰিব মানে ল' ডেমেজ কৰিব।
ঠিকেই কৈছে। ঠিকে কৈছে।
হয় হয়। সেই তেনেকুৱা ক্ষেত্ৰত মানে এ, উম, সদায় মানে হেৰি চফা পানী খাব লাগে, তেতিয়া এ, লেতেৰা ঘামৰ জৰিয়তে লেতেৰাও ওলাই নাহে। হয় নাই? লেতেৰা ওলাই নাহে যোনটো বাহিৰ বাহিৰৰ পৰা লেতেৰা লাগিব সেইটো আপোনাৰ মানে যোনটো বাইজ্জিক বাবে লেতেৰা লাগিব সেইটো ফেছৱাছ কৰি দিব ধুনীয়াকে গুচি যাব। যোনটো ভিতৰৰ পৰা ওলাই আহিব সেইটো কেনেকে দুৰ্গেশ্বত যাব?
সেইটোৱেই। সেইটো কাৰণে পানী খাবই লাগিব। উম, ঠিকে কৈছে। ঠিকে কৈছে। আৰু ইন ইন্টাৰনেল যদি ভালকে থয় তেতিয়া বাহিৰতো এনেও চাফা হৈ থাকিব। কাৰণ সেইটে ভিতৰত ভাল হ'লেহে বাহিৰতো ভাল হ'ব। উম, সেইটো কাৰণে আচলতে স্কিন কেয়াৰৰ কাৰণে খোৱা বোৱাৰ লগতে আহ ভাল পৰিষ্কাৰপন্ন পানীৰ লগতে আৰু খাদ্য বস্তু পৰা ধৰি সেইটোও ঠিক কৰিব লাগিব আৰু উপৰিও নেচাৰেল যিবিলাক পদাৰ্থ আছে বা বা কিছুমান ভাল ভালো কিছুমান কোম্পানী আছে বাৰু সেইখিনিও যদি ভালকৈ ইউজ কৰে ধুনীয়াকে আপোনাৰ স্কিন ক্লিয়াৰ হৈ থাকিব দুইটাই দুইটাই লাগিব
ঠিকে কৈছে আপুনি ঠিকে কৈছে কথাখিনি ভালে লাগিছিল বাৰু আপোনাৰ লগত পাতি বৰ্তমান আৰু অলপ পাতি মন আছিলে
হয়।
এতিয়া মোৰ সফালে যাবলৈ সময় হৈছে। এটা কাম কৰক পিছতকে আৰু পাতিম আকৌ এবাৰ ফোন কৰিম অকমান দেৰিকে
হ'ব ঠিক আছে হ'ব দিয়ক মম হ'ব হ'ব উম।